হেল্ল' অঁ। মই এই আ নিধি মিটিং আছিলে মিটিঙলে গৈছিলো।
অ ক'ত হয়নো নেধিমিতিং।
নিধি মিটিং আমাৰ সেই তিনিআলিত হয়।
অ অ তিনিআলিত মানুহ তিনিআলিত কত মানুহৰ ঘৰত হয়নে।
মানুহৰ ঘৰতে হয় অ মানে আমাৰ যোনে পইচা লয় তাৰ ঘতে হয়।
অ অ কিমানকে থৈছে নিধি গোটত।
নিধি এশকে।
অ প্ৰতিমাহে।
উম প্ৰতিমাহে মোৰ তিনিটা শ্বেয়াৰ আছে তিনিটা শ্বেয়াৰ তিনিশ।
অ অ। ভালেই অক এনেকে দি ইভাগেটো থব নোৱাৰে আও
অ অ, এ নহয় আমাৰ এতিয়া মানে কি পঞ্চাশটা আছে। পঞ্চাশটা পঞ্চাশ জনী পঞ্চা এশ টকাকে পাঁচ হাজাৰ টকা। তাৰ পাছতে তোৰ ধৰ এ প্ৰত্যেক মাহে মাহে যোনে যেনে- কে পাই মানে পাৰিলে এহেজাকে ঘূৰাব নোৱাৰিলে পাঁচশকে ঘূৰাব ধৰা বন্ধা নাই আও ঠিক কৈছে, এইটো যে ঘূৰাবই লাগিব এহেজাকে
অ
সেইটো কথা নাই মানে মানে এটকিয়া ইনট্ৰাষ্ট হে
অঁ।
ত সেই পাঁচশকে কে ঘুৰালেও লওঁ এহেজাকে ঘুৰালেও লওঁ
কোনেও কবলে নাই আও
ক'বলে নাই আও তেনেকে পেলাই লৈ পেলাই যেনেবা অ অ হেৰি কৰি পেলাই তেনেকে ধৰ উ আজি তেৰ হেজাৰ উঠিলে।
অ।
এনেই কিছুমানে ধৰক সৰহকে ঘূৰাই। কিছুমানে কমকে ঘূৰাই, সেইটো যে
অঁ।
তাৰ পাছত আকৌ আজিৰ তাৰিখতে আকৌ বেলেগে কোনোবাই ল'বলে বিচাৰিলে নহয় সেই- তোক সেইজনীক দি দিওঁ হত
অঁ ভালেই তেনেকৈ ইনটাৰেষ্টটো এটকা বাঢ়িলেও বহুত নহয়।
অ আমাৰ হাতে জমা নৰখাওঁ হতক
অ।
হাতে জমাকে থৈ লাভ নাই নহয় সেইটো পইচা।
লাভ নাই লাভ নাই এনেকে সুতত মানে সুততো দিব লাগে এনেকুৱা ভাল মানুহ চাইহে দিব লাগে। কিছুমান মানুহ আকৌ ঠগামী নহয়।
নহয় আমাৰ গোটৰ ভিতৰত আহে সেই পঞ্চাশটা শ্বেয়াৰৰ ভিতৰত আহে।
অ অ।
বেলেগ বাহিৰলে নিদো।
অ বাহিৰলে দিলে মানে তেনেকুৱা ভাল মানুহতো চাই ল'ব লাগিব কেনেকুৱা লেনদেনত। কেনেকুৱা সেইটো চাব লাগিব।
উম বাহিৰলে দিয়া নাই আজিলেকে কিন্তু আমাৰ গোটৰ ভিতৰতে হৈ থাকে মানে।
গোটৰ ভিতৰতে আপুনি টানিও কব পাৰিব যে ইমান দিন কেলে নাই বুলি।
অ সেইটোৱে তেনেকুৱাকে মানে আকৌ ধৰ- এ এই নিদো বুলি কলো বেছি জোৰকে ক'ব নোৱাৰি ইনটাষ্টটো পাই থাকো যে
আপুনি ক'ত কাঁহী বাতি সামৰি আছেনো?
ঘৰতে।
ইমান খুটুং খাটাং কে বাজি আছে।
উম।
তাপা আজি, আজি বোকা কত দিছিলে?
বোকা আজি এই ওচৰৰ মানুহ ঘৰ
অঁ অঁ।
নদী শিপাৰলৈ নাই যোৱা?
হা?
নদীৰ মাজলৈ নাই যোৱা নেকি?
নাই যোৱা নাই যোৱা।
কেতিয়া যাব?
নদীৰ ভিতৰলে পৰহিলে মানে হ'বগে আৰু এই আজি সমা বোৱাইছোহে।
অঁ অঁ' পানী আছে?
আ, পানী নৈত ঢল আহিলে পানী হ'ব।
অঁ।
সেইকাৰণে হেৰি উম ইয়াত হেৰি কৰা নাইকিয়া। কঠীয়া চঠীয়া তুলি যোগাৰ কৰি লম, মই একে কোবে লৈ যাম।
অঁ অঁ।
আমাৰ ইয়াত পানী নহ'লেও মানে এটা চাইডে পানী থাকিলে এটা চাইডে থাকিলেও হ'ল, পানী ছটিয়াই দিব নহয় লগে লগে ৰুই আহিব পাৰিবি আৰু।
অঁ আৰু সেই উমঁ' নদী মাটিতো বালি চহিয়া নহয়, ঢেৰ পানী হ'লেও তাহ কি খুন্দা মাৰি ধৰে।
অঁ। তহঁতৰ ৰুই হৈ গ'ল? বালি বালি অঁ' পলখুৱা।
অঁ।
তহঁতৰ ৰুই হৈ গ'ল না?
আমাৰ হ'ল হ'ল।
অঁ' কেতিয়া হ'ল?
আমাৰ পৰহিদিনা দিন একেৰাহে বৰষুণ দি আছিলে নহয় গোটেই দিনটো
অঁ।
তাৰ পাছত ৰোৱনী চাৰিজনী মাতিলে, ঘৰ সোপাও এনেকে লাগি পেলাই এডৰা এটা থাকিলে আৰু কঠিয়া তুলি দুৱাহতি, কঠিয়া তুলি তুলি ৰোৱা যে- তুলিছেও ৰুইছেও।
অঁ।
তাৰপা এবাৰ কঠিয়াবোৰ তুলিবলে বেয়া হ'ল একদম কৈছোঁ নহয় ইমান
এ তুলি তুলি ৰুলে বেয়া হেৰি একেদিনাখনে তুলি ৰুলে হেৰি নুতোতে।
অঁ' তাৰ পাছত সেই কালি সেই কঠিয়া তলিটো আৰু বোকাৰি দিলে কালি ৰুই আজৰি হলোঁ।
আমাৰও আজি এই যি ঘৰ ৰুবলৈ গ'লো সেই ঘৰটো সেই তুলি তুলি দিবলগীয়া হৈছে।
তুলি দিলে লোকচান হয়।
অঁ' ৰৈ থাকিবলগীয়া হোৱা নাই ধৰ কিন্তু হ'লেও মানে মানে সেৰি তু-তুলি ৰুবলৈ কঠিয়াবোৰ নুতুতে নুতুতে লাগে আৰু। এৰাশীকে পেলা থলি, এআশীৰ পিছত ইআশী খুলিলি তেনেকে ধৰ ৰুবলৈ ভাল হয়।
অঁ আৰু সেই কঠীয়াটো সেই পাতটো যে পকি যে যায় পালি পালি হে যায় তেতিয়া বেছি ভাল লাগে। দেখি ৰোৱা খিনি দেখিবলৈও ধুনীয়া লাগে।
ধুনীয়া হয়। মই এই গতিকে কালিলে পৰা কঠিয়া তুলিমেই মানে। তালৈ মানে সৰহকে একে কোবতে ট্ৰেক্টৰতে লৈ যাব লাগিব।
অঁ আকৌ টোপুলি টোপুলিকৈ কঢ়িয়াই থকাতকৈ।
অঁ। এ নতুবা কঢ়িয়াবলৈ হ'লেও বৰ কষ্ট হ'ব। ইয়াৰ পৰা তোৰ চ দুআশীৰ তলত, দুআশী কেহে নিব পৰা হ'ব, সৰহকে নিবই নোৱাৰি।
দুৰাশীকে আপুনি নদীলে কিমান নিব।
উমঁ।
ট্ৰেক্টৰ খনতে সৰহকে পঞ্চাশ, ষাঠী, আশী মান লৈ যাব।
অঁহ', ভাল হয়। সেনেকে নিওঁ প্ৰত্যেক বাৰ সেনেকেই লৈ যাওঁ।
অঁহ', -অঁহ', -।
পেহীহঁতে এটা কি ল'ৰা আহি টিউচনৰ পৰা আহি পাৰ হৈ আৰু ৰাস্তাতে ৰৈ আছে।
অহ', - এই পেহী অকণ এই বাটে-বাটে খোজকাঢ়ি ওলাই গৈছে, পেহা আছে গা ধুই ভিতৰত সোমাইছে।
অহ', -অঁহ', - পেহীয়ে হেৰি মাটি দি পেলাই কষ্ট পোৱা নাই নে?
এ' বিষ, কালি ৰাতি শুবই পোৱা নাই।
অহ', -সেয়াহে মোক কোৱা নাই জানো সেইবোৰ কব্জা দি থোৱা নাই জানো সিহঁত।
অঁহ', -ইফালে সেই ট্ৰেক্টৰৰ বোকা।
অঁহ', ট্ৰেক্টৰৰ বোকাবোৰ বেছি সোমায়।
অঁহ।
চাবিচোন ট্ৰেক্টৰ বোকা এনেও বেছি সোমাই। গৰুৱে হা'ল- বৰা অকণমান কেতিয়াও নহয় মানে, গৰুৱে তলৰ মাটিটো উলিয়াই নানে নহয়।
অহ', - কালি সেই পিল আছিলে উম'- পৰহি দিনাত পিল খাই পেলাই গ'ল তাৰপিছত পিল এদাই হ'ল আজি আকৌ এতিয়া পিল আনি দিছে।
অঁহ', সেই হ'লে যিয়ে নহওঁ বাৰু।
অঁ।
কিন্তু এই মই যদি বিষৰ টেবলেট-চেবলেট নাই খোৱা তেতিয়া আকৌ- এনেই বহুত কষ্ট পাওঁ।
এ' পেহীয়ে বিষৰ টেবলেট ক'তকে হেৰি খায়, এই শিৰ পিল এটা আছে সেই অকণনি-অকণনি সেই পিলটো খায়।
অহ', নাৰ্ভৰ।
অহ', সেইটো পিল খোৱাৰ পৰা'হে বেছিকে ভাল হৈছে, নহ'লে সেই বিষত- পেইন কিলাৰ বোৰ খাই থাকিলে বেয়া নহয় একেৰাহে।
অঁহ
এনেই বিষকণ হৈছে বুলি আৰু পেইনকিলাৰ টো আনি পেলাই খাই লাভ নাই বেমাৰ হ'ব বেছিকে।
অঁ। আমাৰ- মানে এনেকুৱা কালি সৰু-সৰু কিবা-কিবি- ঘৰতে আছে, ঘৰত আছে দানা সিজাইছে আজি হেৰি- দিন ঘাহ-চা যে এতিয়া দানা সিজাই পেলাই ৰাতিপুৱা দিয়া হয়। গৰুলে।
দানা কি সিজাইছে কল পচলা নে বেলেগ?
কলপচলা, কছো তাৰ পিছত আকৌ এইবোৰ কিবা লতা-চটা কাটি মেলি।
উমঁ, এতিয়াৰ পৰা গৰুক যদি দানা সিজাবলে হয় আও।
আমাৰ ইয়াত ঘাঁহ নাইকিয়া হ'ল নহয়, ক'তো এয়ালি দিবলৈ এতিয়া জেগা নাইকিয়া হ'ল গৰু ঘৰতে'হে আছে। অহ', এতিয়া গৰু ঘৰতে আৰু হেৰি কৰিব লাগিব।
আমাৰ কেইদিনমানৰ পাছৰ পৰাহে ঘৰত বন্ধা হ'ব বাৰু।
অঁহ', -অঁহ', -। আমাৰ এই ব্যৱসায় হৈ গ'ল এতিয়া গৰু ঘৰতে- বান্ধি পেলাই। উম' দানা ৰাতিপুৱা খুৱাই দিওঁ দিনটো খেৰ-চেৰ দি মেলি থাকে আৰু।
অ, ছোৱালী কৰবালৈ গ'ল নে ঘৰতে আছে?
ছোৱালী ঘৰতে আছে সেই হেৰি অ এইটো কি আগফালে ৰৈ আছে।
টিউশ্যন নাই যোৱা?
টিউচন নাই যোৱা তাই উহ। আজি সোমবাৰ, একো নাখায় যে।
অ।
মাথাতো বিষাই আছে বুলি কৈছে।
এতিয়া সোনকালে ভাত কেইটামান বনাই খোৱাই দিয়ক আকৌ।
এ তাকে হে সেইটোকে ভাবিছো আৰু।
উম। আজি মন্দিৰলৈ গ'ল নাই পিছে, শাওনৰ প্ৰথমটো সোমবাৰ? শিৱ ভক্তসকল মন্দিৰলৈ যায় নহয়?
গ'ল, গ'ল। ৰাতিপুৱা বেলাতে বন্তি - চন্তি দি। অহ, ' বন্তি দি থৈ আহিলেগে।
এ
ত নাই নেকি?
মই, এ মই নাই যোৱা।
অ অ অ।
মই কাহু খোৱা আজিলৈকে মনায়ে নাই।
অ।
মানিব লাগিব লাহেকে। লাহ মানে লাহেকে বোলো মানিব লাগিব।
অ, মাক গৈ মেলি আহিলে?
অঁ।
ৰাতিপুৱা ভাত - পানী বনাবলে দি থৈ যাও নহয়।
অহ'।
তাৰ পাছতে সেই ভাত - পানী বনাই মেলি আজৰি হৈ পেলাই আকৌ মন্দিৰৰ পৰা আহিলেগে।
অ'। হয় অ'।
এতিয়া সন্ধিয়া লাগিছে আৰু পাৰ্থনা-সাৰ্থনা কৰি পেলাই খাই আকৌ খাই মেলি পেলাই টিউচন যায় নাযায় জানো?
অ', বাদ দিয়ক আৰু আজি টিউচন যাবলৈ।
অহ'।
এইবাৰ ল'ৰাই পঢ়া-শুনা কি কৰিছে?
ল'ৰা এই টিউচনৰ পৰা আহিছেহে।
অ'। ক'ত কৰি আছে টিউচন?
টিউচন এই তাতি-পাহা।
অহ'।
গণিত।
ইমান, ইমান দূৰ চাইকেল মাৰি যায় নে?
চাইকেল মাৰিয়ে যায়।
অ'। স্কুটিলৈ নাযায়।
হে নাযায়। স্কুটি ল'বলে নিদিয়ে।
অ', অ'।
হেৰি অ, ' স্কুটি লৈ সদায় তেল খৰচ কৰি কোন যাব!
অ' নহয়, তাক স্কুটিখন এৰি দিয়া লগে, লগে আকৌ ক'বালৈ যাবলগীয়া হ'লে স্কুটি অবিহেনে নাযাবই আৰু।
নহয়, এনে ক'বালে মই লৈ গ'লে যায়। মই গ'লে লগত যাব আৰু। বাৰু ঠিক আছে সন্ধিয়া লগাই এতিয়া পাৰ্থনা-সাৰ্থনা কৰিব হ'ল, দেই।
অ', অ' হ'ব, অ', অ'।